নমস্কাৰ আ মই এনে আছো তুমি
অ ময়ো এয়া টাইম হৈছে নে ভাত বনাব
অ অ
পাকঘৰত আহিছো
অ হয় নেকি ঠিকে আছে কি বনাব আজি
আজি ই বনাম আৰু ৰাতি হয় অলপমান মানে নৰ্মেল দাইল হে মানে সে খাওঁ মানে চ কি বুলি কায় মানে উম সিদ্ধইে খা বেছি ইমান বনাই নাথাকো
আহ ঠিকে আছে বাৰু খবৰ পাতি ভাল
খবৰ পাতি ভাল ভালে দিয়া তোমাৰ
ভালেই দিয়ক ভালে
অ এতিয়া কি এতিয়া এ তুমি কি এতিয়া কি কৰি আছা কেইদিনমান আগতে শুনিছিলো কিবা কামত কিবা সোমাবা বুলি শুনিছিলো কিন্তু এতিয়া কি হ'ল কিবা কৰি আছে নে
অ কৰিয়ে আছো সেইটো মই ক্লাছত গৈ আছো কৰ্চ এটা কৰি আছো মানে ্ৰাফ তাকে চৰকাৰী চাকৰিত
অ ঠিকে অ ঠিকে আছে
হয় আ আপুনি কি কৰে
অ মই আৰু কি কৰিম ঘৰতে ভাত বনাই আছো ৰান্ধি আছো খুৱাই আছো মানুহ বিলাকক লৰা ছোৱালী
ভ
ল'ৰা ছোৱালীৰ লগত তেনেকুৱ মানে আছো আৰু লাগি নিজকে মানে ঘৰৰ জ ধ্বনিিল ছোৱালী এজনী ছোৱালী এজন লৰা
অ অ আপোনাৰ ঘৰ কত মোৰ বিয়াত নিশ্চয় মাত এতিয়া টাইম আছে বাৰু হোৱা নাই হয় আপোনাৰ ঘৰ পিছে আপোনাৰ ঘৰ পিছে কত কত আছিলে বা পাহৰিতটো নহয়
অ হয় নেকি এইয়া মানে মালিগাঁও
অ অ হয়
মই কিন্তু পাহৰা নাই অ মই পাহাৰ নাই কিন্তু তোমাৰ হাজোত যে তোমাৰ ঘৰ তোমাৰ ঘৰ সাজুত হয় ন নহয় কোৱা
হয় হয় আপুনি আহিছে নে আগতে হাজলে
অ হাজত অ গৈ পাইছোঁ মন্দিৰ তাত সেই আছে নহয়
কত বা অ মাধৱ মন্দিৰত আহিছে হয় হয় আৰু
উম
আৰু কত গৈছে
আৰু এনেই মানে মানে সেইটো চাইডে যাই পাইছো কিন্তু বেলেগ মন্দিৰত যাই পোৱা নাই মাধৱ মন্দিৰতে যাই পাইছো
আা
সেইটো চাইডে যোৱা হয় কিন্তু আৰু মানে মাধৱ মন্দিৰতে মেইন জানো আৰু সিমান ইমান মইো মানে ঘৰৰ পৰা সিমান নোলাও নোলালে সিমান বস্তু ইিমান
অ অ অ ফেমিলিৰ লগতে আহিছে আছিলে আৰু
আহ আহ ঘৰৰ লগত ঘৰৰ মানুহেই আৰু মই অকলে নাযাওঁৱে কছো ঘৰৰ মানুহৰ লগতে যাওঁ অলপ পুৰি অলপ পুৰি ভাল পাওঁ
অ
তেনেকুৱা আৰু ঘৰৰ মানুহৰ লগতে যাই আছো
অ আহিব কেতিয়াবা আমাৰ ইয়ালৈও এইবাৰ আহিলে জনাব মোক
ব
বুজিছনেে হ
অ অ অ কিয় যাম অ শুনিছো দিয়া যাম দিয়া বাকী তোমাৰ কোনোবা আছে নেকি লৰা চ থোৱা আছে
লৰা নাই ৰমক এতিয়া সৰু আছো ইমান হোৱা নাই এইবোৰ এতিয়াললে নাই বাৰু
অ ক'তনো সৰু আছা তুমি এতিয়া তুম তুমি বিয়া পাছ কৰিলো আহিছা ফ সেইদিনা কৰিছা তুমি আদি বিয়া পাছ কৰিবলৈ তোমাৰ দেখোন এবছৰে হ'লেই চাগে এতিয়া তুমি মানে ঘৰৰ কাম ঘৰৰ কাম মাক হেল্প কৰা নে নকৰা হয়
কৰো কৰো যিমান খিনি বাৰু মোক কৰিবই নিদিয়ে নহয় ইমান মৰম কৰে মানে কৰিবই নিদিয়ে ভালকে সৰু বাকী যিমান পাৰো বাচন ধুই দিও তেনেকে আৰু ঘৰৰ ঘৰ সাৰা কিবা কিবি সেইবোৰ কৰো বাকী পাকঘৰৰ কাম কৰিব নিদিয়ে
অ মানে হয় মানে অলপমান মাক অলপ হয়
হয়
মাক অলপ সহায় কৰিবা বাৰো ধৰ ধৰাচোন মাও তোমাৰ তোমাৰ মা যাতে অলপমান মানে অলপ হলেও তো এজতো এই তুমিয়ে ইমান ডাঙৰ হয়নে নহয় মাতো এইজ হৈছে এইজই হৈছে কিন্তু মাকো অলপমান ৰেষ্ট দিবা যেতিয়া কেতিয়া বুজিবা যেতিয়া মা না থাকিব তেতিয়া তোমালোকে অনুভৱ কৰিবা কিন্তু এতিয়া কৰা নাই অলপ সেই কাৰণে অলপ মাক অলপ হেল্প কৰিবা আমি মানে মাহ মা আমি মানে মাহতক মানে কৈছো আৰু আৰ মাহতক আমি মানে ইমান হেৰি দিয়া নাছিলো মানে হেল্প কৰিছিলোঁ পুৰা হেল্প কৰিছিলোঁ
উম অ কৰিম কৰিম দিয়ক
অ
উ এইবাৰ পিছে অমুক আছিলে গৈছে নাই
অম্ববাচী গৈছো গৈছো
কৈছে অ আপোনাৰ তো ওচৰতে আৰু ভালেই
আহ ওচৰতে হয় মালিগাঁৱৰ পৰা
অ অ
অ গৈ মানে তাত কি হ'ল মানে কি ক'ম আৰু ইমান ভিৰ হৈছে মানুহৰ ইমান সমাগম মানে কি ক'ম আৰু ইফালে তাত বৰষুণো আহিল নহয় সেইদিনা আমি যাওঁতে লৰা ছোৱালী লৈ গৈছো মানে আমাৰ ন নন আছে নননকো নননো গৈছে নননৰ হাজবেণ্ড স্বামীও গৈছে তাৰ পিছত ছোৱালীটো গৈছে তেনেকুৱাকে আৰু মানে আমি গলো গোটেইবিলাক যাই কি হ'ল যাই কি হ'ল মানে মানুহ ভিৰ বহুত তাৰ পিছত মানে সেই হৈ গ'ল মানে আমি মানুহ বিলাকৰ যাই যাই মানে বেলেগ বেলেগ হৈ গ'লো চব মানে মানে উ মানে অকলশৰীয়া হৈ গলো গোটেই বিলাকে বেলেগ বেলেগ তিনিটা মই ল'ৰা ছোৱালীৰ লগত বেলেগ হ'লো ননৰ হাত বেলেগ হৈ গ'ল তেনেকুৱা হ'ল হয় আমি আৰু মানে ফোন কৰি কৰি ফোনো নোপায় তাত তেনেকুৱা হৈছে অ নেটৱৰ্ক নাথাকে এনে ওপৰত নাথাকে ন নেটৱৰ্ক উম তাৰপিছত আৰু তেনেকুৱাকাই আৰু
উ বুজিছো শুনিছো এইবাৰ বহুত মানুহ বুলি ধেৰ মানুহ হৈছে হ'ব দিয়কচোন আৰু ইমান মাহত্ব আছে মন্দিৰটোৰ দেশ বিদেশৰ পৰা আহে
উম হয় আহ
ঠিকে আছে
অ ৰ' বা মোৰ মানে ভণ্টি এজনী আছে অলপমান কথা পাতাচোন তুমি
অ অ দিয়ক দিয়ক।
নমস্কাৰ।
অ নমস্কাৰ।
অ কি কৰি আছে আপুনি?
আছো এনেই আছো ত তুমি?
অ মই মানে আজি মানে মোৰ ঘৰত মানে সত্যনাৰায়ণ পূজা আছিলে। ত' মানে তাৰে মে সেইটোৰ কাৰণে মানে ব ব্যস্ত হৈ আছো এতিয়া মানে দিনতটো আজিো। পোৱা নাই নহয় লগোনেে আছোঁ।
অ অ হয়।
এতিয়া আৰু তাকে খানা পিিনাত মানে বনাই আছো আৰু মানে এতিয়া আৰু পাকঘৰত আৰু ৰান্ধনী হৈছো ৰ'বা।
অ ঠিকেই আছে মানুহ আহিছে মানে ন।
অ মানুহ আহিছিলে মানুহ আহিছে গ'ল। কোক খালে কাজি খালে প্ৰসাদ লৈ পিনে মানুহবিলাক গ'ল আৰু চাহ পানী দিলোঁ। এতিয়া আৰু মানে এই পাকৰত লাগিছো আৰু ভাত পানী বনাই আছো আৰু ঘৰৰ মানুহ বিিলাক গোটেইখিনি আহিছে আৰু তোমাৰ বাইদেউ আহিছে নেকি?
হা।
তোমাৰ বাইদেউ আহিছে নেকি?
কত?
ইয়াতে পজাত মন।
অ অ নাই নাই।
আচ্ছা আচ্ছা তোমাৰ কিবা হৈছে নেকি মানে মাতটো মানে?
অ অ হয় মোৰ বেমাৰ হৈ আছে কি কবা আৰু। বতৰৰ বতৰৰ কাৰণে গৰমেই ঠাণ্ডা বেমাৰ হৈছে তেনেকে।
তাকেইতো আৰু অলপ উম অলপ যত্ন লবা নিজৰ।
তাকেইেতো সেইাই আৰু ঔষধ খাইছো। এতিয়া অলপমান ভাল পাইছো আগতকে উম। আহ তাকে গৰম পানী খাব লাগে।
অ ৰ'বা ৰ'বা তুমাৰ বাইদেক দিও ৰবা মই তোমাৰ লগত কথা পাতিব মানে একদম মানে। শু হৈ আছে শ্ৰীমাস বাবা। অ ৰবা ৰবা দেই হ।
ঠিক আছে।
অ নমস্কাৰ। ক যাবম কি কৰিছা।
আছো আছো এনে আছো।
অ আছ আছো আছো ৰবা মই এটা কাম কৰি আছো ৰবা। এটা মানে কি কাম মানে আৰু এই এটা কেক বনাই আছো ৰবা।
অ হ কেকো বনাই মানে।
অ অ অ তুমি জানানে বনাব?
মই জানো অলপ। চলাও তেনেকে আৰু ঘৰত বনা বনাও সেয়ে।
অ অ তবাৰ পৰা সেই। হয়ে ন তোমাৰ মানে মানুহে বিচাৰে নে?
মানুহে বিচাৰে কিন্তু সেনেকে নাজানো ন এতিয়া খোলা নাই তেনেকে বাৰু।
অ অ অ নাই দিয়া বাৰু মই কেতিয়াবা নোৱাৰিলে তোমাৰ তাৰ পৰা কম আৰু।
অ অ খব।
বাকী এইবাৰ ক'ৰবাত ফুৰিব ফুৰিব চৰিব যোৱা নাই?
নাই নাই যোৱা নাই বেমাৰ হৈ আছিলে এতিয়া অলপমান ভাল পাইছো কিবাকে এই চাৰি। দুদিন মান হ'ল বেমাৰতে আছিলো। তাকে আজি অলপত ভাল লাগিছে গাটো ঔষধ খালো তেনেকে।
অ অ ত বাৰু আহ ইফালে ফলকুচি পেলাই অহা নাই নেকি
হা
শুৱালকুছিৰ ফালে আহিবাচোন কেতিয়াবা আমাৰ ইয়াতে ধুনীয়া ধুনীয়া জেগা আছে তোমাক দেখাব লৈ যাম বা বহুত মন্দিৰ আছে অ মন্দিৰ আছে বহুত বহুত মানে এ ফুৰিব লগা বহুতখিনি জেগা আছে পাৰিল াৰ দিবা মানে তোমাক ফুৰাইব লৈ যাম আৰু ন তুমি কৈ দিবা আগতীয়য়াকে তোমাৰ স্বামী আছে নে হয় তোমাৰ বিয়া হৈছে নেকি
নাই নাই হোৱা নাই মই সৰু আছো ইমান হোৱা নাই টাইম আছে এতিয়া বাৰু এইবোৰ
অ অ অ নাই নাই বাৰু তাকেতো তোমাৰ স্বামী থাকিলে তোমাৰ স্বামী
নাই আমি ঘৰৰ লগতে যাম দিয়ক বা লগৰ লগত যাম তেতিয়া জনাম
অ অ অ জনাবা জনাবা কি তুমি কি কৰিছা এতিয়া হৈ আছা
আহ আছো ঘৰতে আছো ৰব কিনি
অ সেইটোো
উম
এনেকুৱা গৰম ন আজি
আছে আছে গৰম আছে তাকে এইবাৰ বহুত গৰম পৰিছে এই গৰমেই ঠাণ্ডা সেনেকে ে মানুহ বোৰ বেমাৰত পৰিছে বৰষুণোদিয়ে মাজতে ৰ'দ এনেকুৱা
উম উম
তিক আ
তাকেইো অ এই মোৰ লৰাটোৱে মাজে মাজে চিঞৰি থাকে হেনক
অ স মোবাইল চোবাইল চাই ন সি
টেলিফোন
অ অ হয়
ই ম দে দিিল চা আৰু অ দূৰ দৰ্শন চাই সেনেকুৱাকে যৰখন চালে আৰু পুতল বিলাক চাই থাকে আৰু টেলিফোনটো চালে আৰু মানে এইেইবিলাক চাই কিবা কিবি
অ চাবই দিয়কচোন আৰু কি কৰ উম ভালে সেইটোতো হ'লে ভালেই বাৰু পালা পনিলে
উ চাম ৰবা বনাইহে আছো কেকটো বনা হ'লে আৰু ভাত খাওঁ আৰু
িকে আছে
তোমাৰ লগত আহ হয়তো ফুৰিব মানে কি এইবিলাক যোৱা নাই মানে সেই গ'লানে জুবিন ক্ষেত্ৰত গ'লানে জুবিন ক্ষেত্ৰত
নাই ৰব যোৱাই হোৱা নাই মোৰ তেতিয়াতে কিবা মিলা নাই বস্তুবোৰ যাম কেতিয় বলে যাবতো মন যাই আছে যোৱাই হোৱা নাই
টত যাবাচোন কিমান ভাল লাগে
তাকে আপুনি গৈছে
অ কৈছো ৰবা গৈ পেলাই তো আহি পেলাই কান্দি কান্দিব লাগিব
অ বহুত বেয়া লাগে ন তাকেইতো